জয়, জয়তে আপোনাৰ সুভেচ্ছা জ্ঞাপন কৰিলো।
অ হয
হয়, আপোনালৈ ফোন কৰাৰ মোৰ বিশেষ কাৰণ আছিল। যিটো আমাৰ অসম। অ', হয়। যিটো আমাৰ অসমীয়া সংস্কৃতি, সেইটো আমি আগ। বঢ়াই নিবলে প্ৰায় চেষ্টা কৰিব লাগিব, যিটো এতিয়া সংস্কৃতি আৰু আপোনাৰ। প্ৰায়, কমি আহিছে। আজিকালি, ল'ৰা ছোৱালী বিহু মাৰিবলৈও নাযায় একো। ফুৰিবলেও নাযায়, এইবাবে । কি, কি পদক্ষেপ হাতত । ইয়াত আপোনাৰ, যোগদান আপুনি কৰিবনে বাৰ?
সেইটো যোগদান মোৰ আছে। হয়, আপুনি এইটো ঠিকেই কথা ভাবিছে। উম, তাত মোৰো অনুমতি আছে।
হয়, আপুনি অলপ কথা কোৱা হলে ভাল আছিল। আপুনি প্ৰায় অকল অশ লাগি গৈছে, মোৰ যিটো প্ৰশ্ন উত্ত। দিছো, তাৰ অকল উত্তৰটো দিছে। ম-মই অতিকে দুখিত। আপুনি অলপ কথা পাতিলে ভাল হ'লহেতেন
হয় হয় হয় আমাৰ মানে এ বিহুতো এনেকুৱা এটা বস্তু
বস্তু উম যিটো মানে আমাৰ অসমীয়া সংস্কৃৃতিত ৰাখিব লাগিব সদায়
হয় হয় এতিয়া আপুনি চাব পাৰে আমাৰ বহাগ বিহু আপুনি যি কবলৈ সময় দিয়ে মই তেন্তে দুৱাশাৰ ক'ব বিচাৰিছো
হয় হয় কওক কওক
অ আমাৰ অসমীয়া সংস্কৃতিটো বহুত আহ সুন্দৰ ভাৱে আমাৰ মনত বহি আছে যিটো সংস্কৃতিত আমাৰ মহিলা মহিলাসকলে চাদৰ মেখেলা পিন্ধি পৰিধান কৰি আপোনাৰ বিহু ক্ষেত্ৰত আহ নামি পৰে আৰু যি লৰা তেওঁসকল তেওঁলোকে চুুৰিয়া চেলেং লৈ বিয়া বিহু মাৰিবলৈ যায় এনে এটা সুন্দৰ আমাৰ অসমীয়া সংস্কৃতিতো বান্ধ খাই আছে তেনেদৰে আমাৰ আপুনি যদি বেয়া নাপায় মই আৰু মাঘৰ বিহুৰ বিষয়ে অকমান কব বিচাৰিছো
হয় কওক কওক
হয় আমাৰ তিনিটা বিহুৰ ভিতৰত এটা মাঘৰ বিহু এটা অন্যতম বিহু যিটো বিহুত আমি মেজি জ্বলাও আৰু তাৰ লগতে আমি স্ফূৰ্তি ফাৰ্তা কৰিব বাবে ঘৰত চুৰু কৰো সেইটো আমাৰ এটা সংস্কৃতিতে পৰে। কিয়নো সেইদিনা চুৰ কৰিলে কাৰো মানুহৰ ঘৰত মানে আপোনাৰ বেয়া নাপায় কিয়নো সেইটো আমাৰ এটা অসমীয়া উ আহ সুন্দৰ মনোমোহা এটা কাম তাৰ ওপৰত আপুনি অলপ কিবা এটা ক'ব বিচাৰিছে নে মাক। অ বিহুৰ ওপৰত
হল মাঘৰ বিহুত আমি মানে সকলোৱে একেলগে গাঁৱৰ ৰাইজ গাঁৱৰ উ কোনো বনাও মেজি বনাওঁ।
হয়
আৰু ৰাতি সকলোৱে এসাঁজ একে খাওঁ।
হয় আৰু আপুনি একো নহয় আপুনি ভয় কৰিছে হপায় মোৰ জনা মতে আপুনি কথা যি তি ক'ব পাৰে আপুনি কিয় ভয় খাইছে।
নাই নাই ভয় খোৱা নাই।
আপুনি কওক তেন্তে কিবা কিবি কথা আপুনি প্ৰায় মই যিমান দেখিছো আপুনি প্ৰায় মনে মনে আছে আনৰ অকল উত্তৰটো দিছে তেনেকে হলে আমাৰ ফোনটো কাট খাই যাব, আমাৰ কষ্ট প্ৰায় পানীত পৰিব, সেইবাবে আপুনি দুৱাআশাৰ কথা কবই লাগিব কিয়নো মই অকলেই পেক পেকাই আছো।
সেইটো হয় মাঘৰ বিহুতটো আৰু বহাগ বিহু বহাগ বিহুৰ বিষয়ে মই অল ক'ব পাৰিম নে?
হয় আপুনি কওক
আহ বহাগ বিহু আমাৰি জাতীয় উৎসৱ।
হয়
বহাগ বিহুত আমি উম, বহাগ বিহুত আমি সকলোৱে হুঁচৰি গাবলৈ যাওঁ। ঘ মানুহৰ ঘৰত
হয়, মোৰ এনেকুৱা এ যেন অনুভৱ হৈছে হয়, মোৰ এনেকুৱা যেন অনুভৱ হৈছে আপুনি যেন কোনোবা এটা পৰীক্ষা হে দি আছে আপুনি কথা পতা যে মোৰ আপোনাৰ লগত অলপো অনুভৱ হোৱাই নাই আপোনাৰ লগত মই যেন এনেকুৱা, মই আপোনাক প্ৰশ্ন সুধি আছো আপুনি মাতো উত্তৰ দি আছে আমি কোনো এটা প উক্ষপ পতা নাই আমি আমি অকল কথা পাতিছো সেইবাবে আপুনি যিমান পাৰে মোৰ সৈতি কপৰেট কৰিবলৈ চেষ্টা কৰক আমি এতিয়া মই আপুনি যদি বেয়া নাপায় মই অকণমান আহ কাতি বিহুৰ ওপৰতো ক'ব বিচাৰো
কওক
হয়, আমাৰ এটা আ অন্যতম বিহু হৈছে কাতি বিহু যিটো বিহুত আমি সকলোৱে প্ৰত্যেক ঘৰে-ঘৰে। আহ, আহ তুলসীৰ তলত চাকি জ্বলা আৰু প্ৰসাদ যিটো আমাৰ অসমীয়া সংস্কৃতিৰ এটা অন্যতম ভক্তিমূলক আহ বস্তু যিটো আমি সেইদিনাখন ৰাতি আমি হেয়া তুলসী তৰত দিওঁ সকলো ল'ৰা ছোৱালীক আমি তাত নিমন্ত্ৰিত কৰো আৰু তেওঁলোকে তাত আহি সেইদৰে সেই প্ৰসাদ গ্ৰহণ কৰে আৰু সেইদিনা আমি সকলো একেলগে ওলাই গৈ অহ বোম ফটকা যেনে তেনেধৰণৰ সামগ্ৰীও ফুটাও যি ত এনেই ন সাধাৰণ অৱস্থাত ক'বলৈ গ'লে সেইটো দেৱালীৰ দিনা ফুটাই কিন্তু আমাৰ সংস্কৃতিত অ, প্ৰায় বৰ প্ৰায় মানুহবোৰে সেইদিনাখনি আহ কাতি বিহুৰ দিনাখনি বোম ফটকা ফুটাই। আৰু তেনেদৰে আমি অসমীয়া সংস্কৃতিতো আজিকালি আপুনি চাব পাৰে বহুত লোক সৰু-সৰু ল ল'ৰা-ছোৱালীয়ে আজি, আজিকালি সেইবোৰৰ ওপৰত ইমান এটা গুৰুত্ব নাই সেইবোৰ আ সৰু সুৰা বুলি ধৰে আগতে আমি আপুনি পাৰে সৰুতে আমি বিহু মাৰিবলৈ কিমান উত্তল হৈ থাকো। আহ প্ৰত্যেক ঘৰত বিহু মাৰি কিবা এটা পইচা। পাম বুলিও কিমান উৎসাহিত হৈ থাকোঁ কিন্তু আজিকালিৰ ল'ৰা ছোৱালীয়ে সেইটোৰ ওপৰত কোনো ধান্দা নাই আহ বিহু বুলিলে আপোনাৰ তেওঁলোক ল'ৰা ছোৱালী ঘৰত সোমাইে থাকে কিন্তু কোনো ওলাই নাযায় সেইদৰে আমি। এতিয়া উঠি অহা প্ৰজন্মবোৰক আমি হতাশ কৰিব লাগিব অ উৎসাহ উৎস উৎসাহিত কৰিব লাগিব কিয়নো আমি অসমীয়া সংস্কৃতিটো জীয়াই ৰাখিব লাগিব তাৰ ওপৰত আপুনি অকমান ক'ব বিচাৰে যি ক'ব পাৰে
হয়, আজিকালি লৰা ছোৱালীবোৰ মানে অকল মোবাইলতে ব্যস্ত হৈ পৰিছে
হয় সেইটো আমি এতিয়া আপোনাৰ মোবাইল বুলি কলে নহ'ব আমি এইটো ভ্ৰাম্য বাহ বুলি ক'ব লাগিব কি কিয়নো আমি অসমীয়াত কথা পাতিছোঁ সেইবাবে।
অ', হয় টেলিফোন ব্যৱহাৰ কৰিছে
হয়, অ সেই শব্দটোও বেয়া নহয়
আৰু কাতি বিহুত আমি উম পথাৰত ধাননিৰ মাজতো চাকি দি চাকি জ্বলাও। যাতে উ যাতে ধান খিনি পোক পতংগ খাই গানখিনি সেয়েহে আমি তাত থাকি জ্বলাওঁ। সেইটোৱে এটা লোকবিশ্বাস বুলি জনা যায়
হয়, হয়, হয়।
উ।
আৰু মই এটা কথা শুনিবলৈ পাইছিলো
হয়।
অ', আপোনাৰ হেনো ঘৰৰ কাষৰে পিংকু ঘৰৰ সৰু পুত্ৰই হেনু বিবাহবদ্ধত আৱদ্ধ হৈছে সেই কথাটো সম্পূৰ্ণৰূপে সচা নে বাৰু?
সেইটো ময়ো এতিয়ালৈকে গম পোৱা নাই ইমান
হয়, মই জনা মতে তেওঁ হেনো আহ তিটো হাজৰিকা নামৰ এজন ল'ৰা প্ৰতি আকৰ্ষিত
অ', হয় সেইটো কথা ময়ো শুনিবলৈ পাইছিলো কিন্তু কিমানতটো সচ মই সেইটো নাজানো
হয় আহ আপুনি সেইটো নাজানন যদি আপুনি চাগে আৰু এটা কথাও গম নাপায় তেওঁলোকৰ ঘৰৰ পৰা মান্তি হল নে নাই। মই জনা মতে তেওঁলোক মই জনামতে তেওঁলোক পাঁচশ বছৰৰ পৰা একেলগে আছে দুয়োজন প্ৰেমত লিপ্ত হৈ পৰিছে। কিয়নো আজিকালিৰ আধুনিক যোগ সেইবাবে এইটো ল'ৰা -ল'ৰাক ভাল পোৱা ছোৱালী - ছোৱালীক ভাল পোৱা এইটো এটা সামান্য কথা হয় পৰিছে।
হয়
অ হয় ইহঁতৰ বাবে এটা এতিয়া সামান্য কথা কিয়নো এইটো এতিয়া আধুনিক দিন আহ, এইটো এটা সামান্য কথা হৈ পৰিছে আগৰ দিন হোৱা হলে এইটো এটা সামান্য কথা নহলহেতেন। কিয়নো আগৰ দিনৰ মানুহে ভাবে মানে, ভাৱে যে এইটো ইঈজৰ লৰায়ই লৰাক ভাল পোৱাাতটো এটা সম্ভৱ হবই নোৱাৰে কিন্তু আজিকালি এইটো কথা এটা সামান্য তেনেদৰে এইটো আমাৰ অৱ তেনেদৰেই চলি থাকিব লাগে সমাজখন। তেন্তে আপুনি এই বিষয়টোৰ ওপৰত অকণো অৱগতা নহয়
হয়।
হয়। আৰু আপোনাৰ, আমাৰ ঘৰত এটা সকামও পাতিছিলোঁ তাৰ বাবে আপোনাৰ নিমন্ত্ৰণ জনাবলৈ ৰঞ্জন আলু দেই
হয়।
আহ, আ আপোনাক তাত দেখা পাম বুলি মই আ তাত আপোনাক দেখা পাম বুলি মই আশা ৰাখিলোঁ।
হয় পাব।
হয়, মই আমি ক ককাৰ তিথি হয় সেইটো আপোনাৰ দিনত ভোজ ভাত আমি পাতিম বুলি ভাবিছো আপোনাৰ তাৰ বাবে সহ পৰিয়ালক নিমন্ত্ৰণ জনালো।
ঠিক আছে হয়।
হয় আৰু আমি, ইমান গৰম আপুনি অনুভৱ চাগে কৰিছে।
হয়, এতিয়া বহুত গৰম পৰিছে গছ গছনি নথকাৰ ফলত বহুতো মানুহে গছ গছনি কাটি দিছে ফলত গৰমৰ উত্তাপ বৃদ্ধি হৈ গৈছে।
হয়, এইটো আপুনি এটা সঠিক কথাই কলে, গছ গছনি নোহোৱাৰ ফলত আমাৰ। প্ৰায় বহুত এ, আপুনি চাব পাৰে বহুত জেগাত আপোনাৰ ৰাস্তা ঘাট দীঘলি পৰিছে, কিয়নো ইমান গৰম। অ ছাত্ৰ ছাত্ৰী। স্কুল চস্কুল যাব পৰা নাই কিয়নো, বহুত অতিমাত্ৰা গৰম পৰিছে, আপুনি চাব পাৰে। যোৱা কেইবছৰো আমাৰ গৰমতটো প্ৰায় কমি আছিল কিন্তু এই যোৱাৰ জোখতকৈ বেছি গৰম পৰিছে, আপোনাৰ পচপন্নৰ পৰা পঞ্চাছ ডিগ্ৰী। বৃদ্ধি পাইছে আপোনাৰ। অ গছ গছনি প্ৰায় কটাটো কমাই দিব লাগে। কিয়নো জংঘলবোৰ নষ্ট কৰিলত জীৱ জন্তুবোৰ আমাৰ, আহ। মোৰ ঘৰৰ ফালে আগমনো কৰিছে, তাৰ ফলত। বহুতো মানুহ মৰি। আপোনাৰ। মৃত্যু মুুখত পোৱাৰ বুবোৰকো অকনমান। মে, মাৰি পেলাইছে। কিয়নো তেওলোক, আহ জীৱ জন্তুবোৰ। সেইবাবে আৰু আপুনি তাৰ উপলক্ষে অকণমান কিবা ক'ব নেকি।
উম গৰমটো। গছ গছনি কাটিবলৈ, সকলো।
উ,
উম, বাধা দিব লাগে, তহত দুজনীৰ কথাত।
হয় আপুনি অকমান কথা কওক আপুনি। ক'বৰ বাবে টান পাইছে। কিয়নো আমি, আপুনি কথা নকলে আমাৰ অত কষ্ট পানীত পৰিব কিয়নো আ। অটত এইবাৰ পতা কষ্ট খিনি চব গুচি যাব, আপুনি কিয় কথা পতা না মই অকণো ধৰিব পৰা নাই মোৰ। মাথা বেয়া হৈ গৈছে।
আহ, গোলকীয় উষ্ণতাবৃদ্ধটো আমাৰ। এটা প্ৰাকৃতিক পৰিৱেশ।
হয় আৰু বেছি দেৰি নাই আমি প্ৰায় আৰু তিনি চাৰি মিনিট মান পাতি দিও। হয় কওক।
হয় গোলীয়া সংখ্যা বৃদ্ধিৰ ফলত। নদী, পুখুৰী খাল বিল সকলো শুকাই গৈছে। গৰমটো বেছি হোৱাৰ বাবে।
সকলোকে এইটোকে অনুৰোধ কৰিব লাগে।